অ, কোৱা?
কোৱা?
ভোট জলকীয়াৰে ভাত খাই আছোঁ অ, ত' য' ত ত'ত নুচুবা জ্বলি যাব। উম, ভালকে চেবলি কৰিবা।
পুৰা গোট
পোৰা গোটা জলকীয়া লাগিছে মোৰ ইয়েচ।
থাকাটো অ,
আকৌ - আকৌ
চাবান যাদুকা।
কিমান জ্বলা অ, তো বহুত জ্বলা।
ভাত খালা
ভাত খালা তুমি অ, মই ভাত খালো আমাৰ ঘৰতো আজি আলু আছিলে।
কি দি খালা আলু?
আলু উম আলু চব্জি।
অ। কোৱা?
ক ক
মা ক'ল তোমাৰ?
মোৰ মা ঘৰত আছে।
পাপা?
মই ঘৰ মই ঘৰৰ বাৰীত, পাপা বাৰ লগত কবাত গ'ল। অহ। ক আক, কোৱা? ভাবিছিলো আজি ৰাণিঙৰ কাৰণে যাও যাম আৰু এতিয়া ওলাই যাম।
অকলে।
অকলে যাম আৰু ৰাণিং কৰিবলৈ লগৰ নালাগে নহয়। কিছুমানত লাগে, মোৰ নালাগে মই দুইদিন অকলেই গ'লো।
তুমি কৈ থাকাচোন মই শুনি আছো মই মানে ভাত খাই আছো তো।
পঢ়া শুনা বিষয়ে কোৱা লাইফৰ বিষয়য়ে কোৱা। কৈ থাকা, অ পঢ়া শুনাৰ বিষয়ে কি কম তোমাক মই এবাৰ দ্ৰপ দিছো, এবাৰ মই নপঢ়ো মই মোৰ কিবা এটা বেলেগ কৰিম। পঢ়া বদলি আৰু লাইফক লাইফক লৈ মই ছিৰিয়াছ হয় কিন্তু মই একো হ'ব পৰা নাই এতিয়ালৈকে।
হু।
আৰু এইম আছে বহুত লাইফত। য'ত ছাকচেছ হুউ আৰু।
আচ্ছা।
আচ্ছা।
কি কি এম আছে?
কি কি এম আছে, কি কি এম মানে তোমাৰ প্ৰথমতটো আচাম পুলিচত জইন হব মন আছে।
উম।
ছেকেণ টো তুমাৰ এটা নিজৰ নামত মেক কাপ আৰ্টিষ্ট বুলি এটা লগাব মন আছে পিছফালে। তাৰ নিজৰ এটা পাৰ্লাৰ লাগে।
উম।
ইমানে আৰু তোমাৰ? , তোমাৰ ডিফেন্সত যাব ইচ্ছা আছে নে নাই?
আছে।
আছে, উম। ঘৰত। কাৰ ইচ্ছা নাথাকেনো। তোমাৰ ফেমিলি প্ৰেছাৰ হয় নেকি অলপ ধৰ কামক লৈ কিবাক লৈ।
উম হুম।
কামক লৈ কিবা লৈ ফেমেলি পেচাৰ।
উম হুম তেনেকে নাই।
উম। কিবা কাম কৰিব লাগিব নেকি? আচ্ছা। আচ্ছা।
ফেমিলি মানে একো প্ৰেছাৰ নিদিয়ে।
উম। হয়, ভাল।
তোমাৰ আছে?
প্ৰিপাৰেচন মানে নিজৰে বেয়া লাগে আৰু। মানে মায়ে ইমান কৰি আছে ন। সেইকাৰণে
উম। সেইটোৱে
হয়। উম।
বহুত মানে
উম'।
কোৱা।
কোৱা কোৱাহ।
মইটো
মনটো বেয়া নেকি তোমাৰ? মনটো বেয়া অলপ।
কিয়?
এনেই।
আচ্ছা।
থাকে অলপমান পাৰ্চনেলকে
অ'হ।
চবৰে থাকে লাইফত। কাৰোবাৰ কিবাত। কাৰোবাৰ কিবাত। খালি বেলেগ -বেলেগ ৰিজ -ন থাকে। তোৰ লগৰ নাই? মোৰ ফ্ৰেণ্ড আছে। কম নে বেছি? মানে চোৱা ফ্ৰেণ্ড কাৰো কম- বেছি নাথাকে। চবৰে ফ্ৰেণ্ড থাকে। কিন্তু তাৰে মাজত এটা ফ্ৰেণ্ড থাকে, যোনটোক ফ্ৰেণ্ড বুলিয়ে ভাবে আৰু। ধৰা ইটো নহয় আৰু। ৰিজন লৈ নাথাকে। ৰিজন লৈ কেনে নাথাকে, সেইটো বস্তু।
আচ্ছা। ওমহ। তেনেহলে তোমাৰ আছেই চাগে?
আছে। আছে। ফ্ৰেইণ্ডশ্বিপত মই বাৰু ধ'কাই পাইছোঁ। হৰি । আছে ৰিয়েল ফ্ৰেণ্ড ।
হ'হু।
ৰিয়েল ফ্ৰেণ্ড নাই। যাক মই ফ্ৰেণ্ড ভাবিলো, মানে মোৰ ফ্ৰেণ্ড নহয়। নাভাবে মানে।
আচ্ছা।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
হা । নাই। মোক কোনো নাভাবে। এই মই ভাবো কিন্তু দেই মই বহুত ভাবো মানে
আচ্ছা',
উম',
একো নাই। ফোনটো কাটি লোৱা।
হা,
ক'লে তোমাৰ ফোনটো কাটি লোৱা পিছত মই ক'ম।
অ', অ,
কোৱা তাৰপিছত
হা, তোমালোকৰ ফালে মানে ধৰ যোনটো জেগাত তুমি বহি ভাল পোৱা। ভাল এনেকা জেগা নাই নেকি?
আছে।
মই কিবা কলো যে,
এক মিনিট ৰখিবা। কোৱা।
কোৱা মইছো তোমালোকৰ ভালে? এনেকা একো জেগা নাই নেকি?
আছে।
য'ত তুমি বহি চকোন পোৱা ষ্ট্ৰেছ কম হয়।
বহুত জাগা
আচ্ছা', ভালেই।
মই ৰাতি মানে ৱাক কৰি ভাল পাওঁ।
অ', মানে চিংগল নে দ? উম', ভাল লাগে। ছোৱালী মানুহৰ ৰিক্সো থাকে।
আমাৰ ফালে ৰিক্স নাই।
উম', উম', ভালো লাগে। উম', কথাও ওলাই তেতিয়া
উম', লগৰ মানে মই বহুত বহুত ভাল পাম বুজিছা।
উম', ভাল, ভাল, ভাল।
উম' তাপাছত, ভাল ফ্ৰেণ্ডত হলেতো ভাল, বেয়া ফ্ৰেণ্ড হলে লগৰ খিনিকে- কথা খিনিকে শুনি আকৌ ইজ্জত উৰাই দিব।
উম'
পাইছো তেনেকা মানুহ। অঁ'
তুমি কমাৰ্চ লৈ পঢ়িছানে আৰ্টছ?
ময় কমাৰ্চ।
কমাৰ্চ লৈ পঢ়িলে কি হোটেল মেনেজমেন্ট কৰিবা নেকি?
সেইটো আৰ্টছতো কৰিব পাৰি।
তেতিয়াও তোমাৰ ভাষাত সুধিছো।
না। নকৰো।
অঁ'
আহা ভূত জলকীয়া গোটা খাই দিলো যে।
কি খাই দিলা?
বুট জলকীয়া।
উম, দুটা খাই দিলো, বাল পাই গলো আৰু। আত্ছা। অঁ' অ, অকমান ৰখিদেচোন মোৰ মায়ে মাতি আছে, মই কিয় মাতি আছো সুধি আহো হাঁ।
অঁহ ঠিক আছে দিয়া। উম, অ'।